হেল্ল'?
হেল্ল'?
ঐ কি কৰি আছ?
এয়া আছোঁ। তই কি কৰিছ?
এই মই তোৰ এই এফালে গৈছিলোঁ মাক লৈ, এতিয়া আহি পাইছোঁহিহে ঘৰ, তাকে মই বোলো তোলৈ ফোন এটা কৰোঁ।
অ' মইও এনে আছোঁ আও, এতিয়া কিনো কৰিবি।
তাকেহে, যিহে গৰম পৰিছে নহয় ৰাম, ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰি।
নকবি আৰু, এতিয়া লাইনটোও নাই।
অ' তহঁতৰ কাৰেণ্ট কাটিলে নে? আমাৰ চাইডেও একদম টুটুক সুৰুক সুৰুক কাটে। এই গৰমৰ দিনকেইটা তেনেকুৱা কৰেই আও।
অ' নিজে কৰোঁ বুলি কৰে পায়।
তাকে হেইয়া, তাৰপা হেৰি তই এবাৰ এছ এছ চি দিছিল নাই? মই দিলোগে নহয়।
অ', তই দিলি নি? মই মানে এইবাৰ দিবলে নহ'লে। কচোন বাৰু হেৰি মানে ছিলেবাছবোৰ কেনেকুৱা, কি আহে?
অ' তই মই তোক খবৰ দিছিল দেখোন পোৱাওঁতে, তইহে পিছত দিম পোৱাম বুলি ক'লি, তই নোপোৱালিয়ে মানে?
এ নহ'লে অ' পোৱাবলে। এ জানৱে দেখোন, ঘৰৰো ইমান অসুবিধা, তাৰ পিছত আক' হেৰি পোৱাবলৈকো থাকিলে বাৰু।
অ' এই পোৱাব পাৰিলে হয়। এইবাৰ তোৰ পেপাৰখন অলপ অজুৱে আহিছে। তোৰ চাৰিটা ছেক্সনত আহিছে। আগতে যেনেকে আহে ছিলেবাছটো, তেনেকুৱাই একদম একো খেলিমেলি কৰা নাই বাও।
অ' মানে অকমান কৈ দে, কেনেকে আহিছিলে।
মানে তোৰ হেৰি আহিছিলে আক' চাৰিটা ছেক্সনত আহিছে, প্ৰথম ছেক্সনত আহিছে তোৰ গণিতখিনি, তাৰপিছতে দ্বি তীয় ছেক্সনত আহিছে তোৰ এই মানে ৰিজনংখিনি আহিছে। তাৰপিছতে তৃতীয় ছেক্সনত আহিছে জেনেৰেল ন'লেজ, কাৰেন্ট অ টাষ্টখিনিয়ে আহিছে তাৰপিছতে আৰু চতুৰ্থ চেকচনত মানে তোৰ দুটা ভাগ থাকে এটা হ'ল অসমীয়া। আৰু এটা হ'ল হিন্দী আৰু এটা ইংলিছ। অ' নহয়, নহয় দুটা ভাগ থাকে হিন্দী আৰু ইংলিছ অসমীয়াটো নাথাকে দেই।
উম,
তাৰে তোৰ হিন্দী চছেকচনটো চিলেক্ট কৰিলে মানে তোৰ আমাৰ ৰাষ্ট্ৰ ভাষাৰ কথাে তাৰপা পুলিচৰ ভিন্ন ধৰণৰ। বিষয়সমূহত কথা আহে প্ৰশ্ন আহে আৰু এ মানে এই গাঁৱ আহ নে খালি ঠাই পূৰ কৰাআমাৰ কাৰণে ভাল মানে হিন্দী চছেকচনটো হি কোয়েচন নম্বৰ উঠাব ভাল মই এইবাৰ হিন্দী চছেকনত বেছি নম্বৰ উঠাইছো। বাকী মেথছ আৰু ৰিজনিংটো মোৰ অলপ বেয়া হ'ল।
অ' এনেই এই দুটা ভাল হৈছে নহয়?
ইগিটা চেকচনকেইটা গিটাৰ ভালে হৈছে এতিয়া অভাৰ অল নম্বৰটো কিমান আহে চাব লাগিব। যদিহে ভাল আহে ভাল হ'ব আৰু মানে কি আশা কৰিছো অকমান ভাল হওক বা কাতকটোকে কম আহক।
অ' ভাল হ'লেতো ভালেই আৰু যদি হেৰি হয় আকৌ এবাৰ দিবি মানে দি থাকিব লাগে আৰু তেতিয়াহে প্ৰেক্টিচটো হৈ থাকে।
তাকে তাকে চেষ্টা কৰি থাকিম বাৰু তাৰপিছত এই দৰিও আছো বৰ এইকেইদিন মানে এইটো আছাম পুলিচলৈও দৰিছো তই দৌৰিছ নে নাই?
মই দৌৰিছো এ ৰাতিপুৱা চাৰিটা মানত।
অ' দৌৰিবি, দৌৰিবি সদায় মানে কি আছাম পুলিচৰ পোৱাই থৈছ নহয় তই এ কেতিয়া একজাম হয় থঠিকেই নাই।
অ' সেইটো কাৰণে এই আমাৰ কাষত ডাঙৰ ফিল্ডখন যে তাতে দৌৰিছো।
অ' ভাল তহঁতৰ সেই সুবিধাটো আছে। ফিল্ডতে দৌৰিব পাও আমাৰ আকৌ সি কিমান দূৰ যাব লাগে জানৱে নহয়।
অ' তহঁতক অকণমান দূৰ হয় বাৰু।
অ' তাকে মই স্কুটিখন লৈ পেলাই ৰাতিপুৱা গুচি যাওঁ চাৰিটামান বজাতে। তাৰ পিছতে ওচৰৰে ল'ৰা এটা আছে তাকো লৈ যাওঁ। তাৰ পিছতে তাত তোৰ জেপাক পাও দৌৰি পেলাই গুচি আহো আৰু।
অ',
আছাম পুলিচ দিবি তোৰ হেইয়াত ছোৱালীবোৰৰ কাৰণেহে বেছি টানো নহয় ছোৱালী বোৰৰ ষোল্লশ মিটাৰ সাত নে আঠ মিনিটতহে।
অ' হ'লেও প্ৰেক্টিচো কৰিব লাগিব নহয়।
প্ৰেক্টিচ লাগিব তইটো তাতে আগৰ পৰা দৌৰি থকা তোৰতো অলপমান প্ৰেক্টিচ আছেই। তোৰ ৰানিংটোত কথা নাই। জাম্পিং আৰু তোৰ চিনাপটোত অলপ কষ্ট কৰিবি তহঁতৰ চিনাপ নিদিয়ে নেকি? পোৱালিবোৰৰ জানো পায়।
এটো কি কৰে জানোঁ দিয়ে নে নিদিয়ে। জাম্পিং মানটো হেৰি কৰিল লৈছোঁ এ, ইয়াত বনাই লৈছোঁ ফিলখনতে।
অ', অ', বনা ললি ভা ভালেই তহঁত্ মানে কি মানুহও ধে হয় যে তহঁত ফিল্ডত ভাল চবে মিলি কিবা এটা কাম কৰিবলেকে হয়। আমাৰ তাত আকৌ মানুহ কম হয় বেছিও নহয় আৰু তথাপিও আমি খিনিয়ে যোনখিনি আছোঁ সেইখিনিয়ে তোৰ অলপমান চেষ্টা কৰি ফিলখন ভালকে বনাইছোঁ বাৰু।
অ', মা এ, আওত কথা এটা হয় তহঁত্ বোলে ওচৰতে তেতিয়া তহঁতে নিজে কৰিব এতিয়া আঁতপ বেলেগ মানে কিবা এটাক কৰিবলে হ'লে পাৰ্মিচন ল'ব লাগে বা মানে তেনেকুৱা বেয়া লাগে।
হয় বাও কিন্তু এস যোনখন স্কুলৰ ফিল সে স্কুলখনে ধুনীয়াকে পাৰ্মিচন দিয়ে একো কাকো বাধা নিদিয়ে দেই। ল'ৰা খিনি দৌৰা কাম হে বা তোৰ বাউণ্ডেৰীও মাৰি দিয়া নাই এতিয়া বৰ্তমানলেকে। সেই দৌৰাটো কাৰণে মানে সৌকাণে ভাল আৰু হেডমাষ্টৰ জনেও ভাল দৌৰিলে কাৰণ কি আমিবোৰ দৌৰি থাকোঁ কাৰণে স্কুলখনো চফা হৈ থাকে। আৰু তোৰ মানে মানুহ অহা যোৱা কৰি থাকিলে স্কুলখনলে ভালেই হয় দেচোন আৰু তাত কোনো অভদ দামী কৰিবলে নাযায় নহয় চবে দৌৰিবলে মেলিবলে যায় হেডমাষ্টাৰজনেও স কাণে ভাল পায় আৰু।
অ'।
তাপা এইবা আকৌ হেই বালি এক ট্ৰেক্টৰো আনদিছে মাষ্টৰজনে নিজে আনদিছে।
অ', এ, তেনেহ'লে চাগে ছাৰজন ভাল।
অ', ভাল ভাল।
অ', তাছত তো কথা এটা সুধিবলে আছিলে মই ফোন কইম কইম বুলি কৰাহে হোৱা নাছিলে।
কি কথা বা?
এ, হেৰি মানে মই লেপটপ এটা কিনো বুলি ভাইছো এ, লাগেই দেচোন। এতিয়া মানে তোতো এটা আছে কিমান মানত কিনিছিলি আও কেনেকুৱা বো ভাল হয় মানে তেনেকুৱাই ক চোন অকোমান
এ, লেপটপ কিনিব পাঅ তই এতিয়া তইতো গেম চেম নেখেল বা খুব ৰাফ ইউচো নকৱ ইডিটিং চিদিটিঙো নক ত' পঢ়িব কাঅণেহে লাগে হয় নহয়
পঢ়িব কাৰণে আও যদি কেনেবাকে মইতো কম্পিউটাৰতো কৰি আছোঁ ন ক'বাত যদি কেনেবাকে কম্পিউটা কিবা কৰিব লগা হয় তেতিয়াতো লেপটপ্ সহায়তো কৰিব পাৰোঁ মানে কি বৰ্ড, মাউচ এইবো আনি ল'ম লেপটপ লগত কানেক কই লম
অ', অ', গম পাইছোঁ ত হেই এ, বেছি নহয় আজিকালি তোৰ পয়ত্ৰিশ হাজাৰ চল্লিশ হাজাৰ ভিতৰত ভাল ভাল লেপটপ পাই যাবি মানে ত' পঢ়া ইউচ্ কাৰণে ভাল আও পঢ়া ইউচ বা এনেকে কম্পিউটা দোকান কিবা কিবি ধুনীয়াকে চলিব পআ লেপটপ পাই যাবি আচোচৰ পাব পাবি এইচপি পাবি আকৌ তোৰ ডেলৰ পাবি এ, ডেলৰ খিনি মই ইমান পচন নকও কিন্তু আচোচ আৰু এইচপিটো মই ভাল পাওঁ মানে দেই তাৰে আচুচ কিটা ভাল তোৰ পঞ্চল্লিছ, চল্লিছ্ ভিতৰত পাই যায় অফাৰ চফাৰ থাকিলে।
অ' হ'ব কিনিব পাৰি বাৰু, ত' তোৰটো কিমানৰ আছে?
এ মোৰটোতো দামী আছিলে, মোৰতো গেমিং লেপটপ নহয়, বাদ দে তই এতিয়া গেমিং লেপটপ ল'ব নালাগে। মোৰটোত মানে চব কাম হৈ যায়। তোৰ ইডিটিং, ভিডিঅ' এডিটিং কিবাকিবি। বহুত ৰাফ ইউজ হয় মানে মোৰখনত, মোৰ দুখৰ কাৰণেহে মই অলপ ইমান দামী লৈছো। অকল পঢ়িবলে হলে, বা এনেকে চিম্পুল কে চলাই থাকিবলে হলে নালাগে ইমান দামী, গম পাইছ নাই?
উম'। হেৰি কচোন বাৰু অ‌, অ। শুনি আছো, কচোন বাৰু মানে কোন তেনেহলে কোনটো লওঁ মানে ক'ৰ পা লওঁ?
অ' তই মোৰ মতে লেপটপ। অনলাইনত ল'ব পাৰ, মোৰতো অনলাইনতে লোৱা, মই অফাৰত লৈছো যেনিবা।
অ'।
তই অফাৰ চফাৰ, মই অলপ চাই দিব পাৰিম। তই, কেতিয়াকে লবি? মানে পইচা গোটাই মেলি থৈছ নে গোটাবিহে?
পইচা গোটাইছোঁ বাও।
অ' তেনেহলে মই চাই থাকিব পাৰো, এইকেইদিনত তোৰ অফাৰ তেনেকে নচলে বাৰু দেই, চামাৰ অফাৰ। ইমান নচলে, মই আকৌ কিনিছিলো তোৰ এই পূজাৰ সময়ত, বিগ বিলিয়ন দে চলিছিলে যে। পূজাৰ সময়ত বহুত অফাৰ দিয়ে এই বস্তুবোৰত।
মোৰ ভাগৰ বাৰু ইমানো জল্দি নাই, মানে এনেকুৱা যদি অফাৰ চফাৰ হয় তেতিয়াতো ভালেই হয়।
অ' গতিকে তই তেনেহলে অলপমান ৰৈ দে, এতিয়াতো হৈ গ'ল জুলাই। আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰত তোৰ পূজা পাবহিয়ে। ছেপ্টেম্বৰ মানৰ পা হেৰি, চেল আৰম্ভ হয়। গতিকে তই সে ছেপটেম্বৰলে ৰৈ দে, মই তোক চাই দিম ভাল। পঞ্চল্লিছ হাজাৰ ভিতৰত ভাল ধুনীয়া লেপটপ পাই যাবি।
অ'।
এনে চেকেণ্ড হেণ কিনিবি নি? ছেকেডেণ্ড লেপটপ আছে বাৰু দেই মোৰ চিনাকি।
নালাগে অ' এ নতুনকে কিনো ভাল এটা কিনো।
অ' ঠিকেই ভাবিছ বাৰু, এ আৰু নতুন কিনিলে ভালেই দে প্ৰথমৰ পাই নিজে চলাবি। এশহতীয়াকে একো দিগদাৰো নহয়। বা নিজেই গম পাই ন, কিমান চলিছে কি প্ৰব্লেম পাইছ।
সেইটো কাৰণেই কৈছোঁ মানে।
উম' আকৌ কিন্তু ছেকেণ্ড হেণ্ড কিনিলে মানে কোনোবাই কিবা সলনি কৰি থৈছে যদিও কব নোৱাৰি। নতুনকে কিবা লগাইছে যদিও কব নোৱাৰি, আগতে যদি কিবা প্ৰব্লেমো হৈছিলে তাকো গম নাপায়। অ' নতুনতটো ভাল হব।
তই ইমান কাঁহি আছ যে জ্বৰ নিকি?
এ জ্বৰ নহয় অ', শুকান কাহ এটা হৈছে ভালেই হোৱা নাই কেনেকে কি কৰিলে ভাল হ'ব নহয়।
দৰব খা আক, আৰু হেৰি পানীলে নাযাবি।
পানীলে মানে পানীলে এই গৰু গাই পথাৰলে নিওঁতে। তাপা মাজতে আক জোৰ কাটিবলে গৈছিলো, আৰু তোৰ হাঁহ পোৱালি কেইটামান মানে আমি চৰাই থাকো, হেৰি পথাৰত। সেই তেতিয়াহে পানীলে যাওঁ, এনেই বাৰু পানীত নানামো।
অ' ঔষধ পাতি খাই থাকিবি আৰু তোৰ মানে ফটককে জ্বৰটো নহয় যে সেইকাৰণে কৈছো।
অ' অ' বাকী তহঁতৰ কঠাল লাগিছে নি? মই কঁঠাল আনিলোগে হেঁতেন যদি লাগিছে।
অ লাগিছে আহিব পাৰিবি মই কম বুলি কয় পাহৰিহে আছোঁ।
পকিছে নেকি?
অ পকাও আছে কেঁচাও হৈ আছে কিছুমান।
অ তহঁতৰ আকৌ কঁঠালজোপা বৰ ওখ নহয়, তোৰ এ জখলা চখলা লৈ যাব লাগিব চাগে?
অ ওখ, হেৰি জখলা নহলে নহব। আমাৰ মানে এটা পাৰিছিলে দেই ওচৰৰ খুৰা এজনে হেৰি, ফুটা, ফুটা, কিটা সৰু সৰু। কিন্তু এনেকুৱা মিঠা আৰু ইমান ধুনীয়া।
অ', তহঁতৰ সেই কঠাল জোপা মিঠা, সেই কাৰণেহে আমাৰ মায়ে কৈ থাকে, তাৰ পৰা লৈ আনিবগে বুলি। মানে যোৱা বছৰ খাইছিলে ন', ভাল পালে খাই। আৰু সৰু সৰু ফুটা, ফুটাও সৰকে থাকে। খাবলৈও ভাল, তহঁতৰ মিঠা আৰু পোক চোক নালাগে যে ভাল লাগে খাই।
অ', লৈ যাব পাৰিবি। নিব পাৰিবি, লয় এইফাল, এইফালে আহিলে লৈ যাবি আৰু।
অ', অ', লৈ আহিম, লৈ আহিম। তই কাম এটা কৰিবিচোন, এই কোনোবা যদি মানুহ পাৱ, এনেকে পাৰি থব পৰা পাৰি থবিচোন বা পাৰিলে মোৰলে এটাত থয় দিবি মানে, মই নিজে পাৰিবলৈ অইনটো নাই, আঠা লাগে যে গাত, এই এলাহ লাগে মানে। আৰু এইবোৰ বেয়াও পাওঁ মানে, কঠাল গছৰ ওপৰত উঠি।
অ', সেইটো হয় বাৰু, হ'ব কাৰোবাক পালে মই বাৰু পৰাই থম।
অ', পৰাই থবি, পৰাই থবি, মই আনিমগে। তাৰপিছত আমাৰ মানে এই মাহঁতে কৈ আছে, কঁঠাল খাওঁ, কঁঠাল খাওঁ আকৌ তোৰ আমাৰ মানে ঘৰত কঁঠাল ফালিলে কি, ওচৰ কি ঘৰকো মাতি মেলি এনেকে খাওঁ, গতিকে দুটামান কঠাল হলে ভাল, অকল এটা আনিলে নাঠেই কেতিয়াবা, আৰু গোটেই কেইটাই আমাৰ ঘৰৰ কেইটা, সৰহ সৰহকে খাই, জানা নাই, আগৰ পৰাই মানে কঁঠাল সৰহকেইয খায় আৰু মাহঁতে।
হৈছে, লৈ যাব পাৰিবি, যেইটা নিয়, আমাৰ ঘৰতনো কোনে ইমান খায়। মই খাওঁ, তাৰপিছত আকৌ ভন্টীয়ে, অকমানহে খাই। তাৰ পিছত, দেউতাকতো বেছিকে দিবইে নোৱাৰি।
অ', দেউতাক নিদিবি, তহঁতৰ দেউতাৰ চুগাৰ আছে যে তোৰ, দেউতাক কমাই দিবি, বাকী হ'ব নহ'লে, মই লৈ আনিম, মই ভালেই হ'ল। আৰু মই নহ'লে কাইলে দুপৰীয়াৰ সময়ত গুচি যাম, এই আজৰি আছো দুপৰীয়াৰ সময়ত।
অ', এ আহি যাবি, যেতিয়াই মন যায়, মই বাৰু মানুহ পালে পৰাই থম।
অ', হ'ব, হ'ব তেনেহলে দে, হেৰি ইয়াত তই পৰাই মেলি থবি, মই লৈ আনিমগে বস্তা এটা লৈ যাম বাৰু দে, মই মানে এই আঠাটো হ'লে বৰ টান পাওঁ।
অ', হ'ব।
অঁ, অঁ, ঠিক আছে হ'ব দে, পিছত কথা পাতিম আৰু নে কি?